হেল্ল'?
কি কৰিছ?
আছোঁ এনেই। ‌ এইয়া, শুই পিনে উঠিছোঁ, এইয়া।
উঠিছহে বাৰটা বজাত?
এই বাৰ, ইমান জল্দি উঠিছোঁ। এনেই মই অকণ দেৰিকৈ উঠোঁ।
এ, কেইটা টাইম লিমিট?
নাই, মোৰ ঠিক নাই। মই যেতিয়া-তেতিয়া শুই যাওঁ, যেতিয়া-তেতিয়া উঠি যাওঁ।
এ, ভাত-চাত খালি নাই?
উম, ভাত নাই খোৱা। মই এই, জাষ্ট চাহ অলপ খাই উঠিছোঁ।
ইচ্ ৰাম! ভাত চাগতো, চাগে তই, এতিয়া পাঁচটা বজাত খাবি?
অ'! নাই মই, এই তোৰ, অ'! দুটা মানত খাম চাগে।
দুটা মানত। উম, ঠিকেই আছে।
পেটটো খালি থাকিলে, ভাল হয়। নই মই উঠিছোঁ এতিয়া, অকমান, ব্যায়াম কৰোঁ মই।
তাকে। কলেজ বন্ধ।
অ'! গৰম বন্ধ দিছে ন'?
উম, চাৰ্ভে কৰি আছোঁ, তাকে।
এই মজা! এই, সেৰি, জিঅ'গ্ৰাফী চাগে ন' নেকি?
নহয়, ইকনমিক্সৰ।
ইকনমিক্সৰ টুৱেণ্ট নম্বৰ আহে ন', টুৱেন্টি মাৰ্ক্স আহে, প্ৰেক্টিকেলত?
প্ৰেক্টিকেল টুৱেন্টি, অ'! জিঅ'গ্ৰাফীয়ে ভালৰে, তিৰ টো মাৰ্কচ আহে প্ৰেক্টিকেলৰ তাৰপিছত ফৰটি থিয়ৰী লগৰ এজনীয়ে
হায় ছেকেণ্ডেৰী নহয় জানো
অঁ ডিগ্ৰী
ডিগ্ৰী ডিগ্ৰী আহে বাৰু এগাল‌-এগাল হাই ছেকেণ্ডাৰী। এই জিঅগ্ৰাফিটো ভালে আছে কিন্তু মানে ইমান প্ৰেক্ প্ৰেক্টিকেল থাকিলেও বেয়া কৰি কৰি মাথা গৰম হৈ যায়। সেইটোৱে ন' আৰু তোৰ প্ৰেক্টিকেলটো পাছ কৰিলেই নহব নহয় গোটেইখিনি চাবজেকট মানে উঠাব লাগিব ন' নম্বৰটো।
সেইটোওঁতো টো এটা কথা তই প্ৰেক্টিকেলে কৰিবি নে বেলেগ চাবজেক্ট কেইটাই পঢ়িবি?
সেই দুটা বুলে ছিক্টি টো নম্বৰ আসাত বোলে গোটই বছৰ তোৱে বেগ প্ৰেক্টিকেলে কৰি আছে বেলেগ চাবজেক্ট পঢ়া নাই পৰীক্ষাত গৈ পিনে
সেইটোত বোলে ডেৰ নম্বৰ আহিছে বাকী এটা বোলে জিৰ' জিৰ'।
বেগ লাগিব আৰু কি।
হেইটোয়ে তই কিহত ললি মে'জৰ?
দে নাই মই এৰি দিলো কলেজ।
কিয়?
হেই মন নগ'ল পঢ়িবলৈ।
ই আয়ৌ।
এই দেখা নাই, কি কৰিলে দেখা নাই নেকি হেৰি আঠটা চেমিষ্টাৰ কৰি দিলে।
অ',।
মই তোৰ ছটা চেমিষ্টাৰ আশাত হে পঢ়িছিলো মই ছটাচেমিষ্টাৰ পঢ়ি আৰু তিনিবছৰ পঢ়িম হৈ গ'ল। চাৰি বছৰ কৰিদিলে এতিয়া কোনে পঢ়িব ইমান হেৰি কৰি পিনে।
হেইটোয়ে টো আমিতো আগতে গম পাওঁ যেতিয়া এডমিশন লব গৈছিলো চাৰি বছৰ
নাই মইতোৰ ইমান ভালকে গম পোৱা নাছিলো তেতিয়া মই -হেৰি সোমালো ন'। তৌ এটিয়া মই সুধা ইষ্টাৰ্ট কৰিলো তেতিয়া মানে মই একদম পুৰা হেৰি হৈ গলো আৰু অ মানে মোৰ গোটেই গণ মোৰ গোটেই গণিত দালেই গৰ্বৰ লাগি গ'ল।
গণিত?
অ', মানে এটা সেই এটা প্লেন থাকে ন' যে এইটো পঢ়িম তাৰ পিছত ধুনীয়াকে হে হে অ', অ' অ', এ মোৰ গোটেই গণিত তোৱেই গৰ্বৰ লাগি গ'ল। তাত মোৰ মাথাটো ক্ৰেছ মোৰ মাথাটো ক্ৰেছ হৈ গ'ল তাৰ পাছত মই সেইকাৰণে কলেজ খন এৰিদিলো।
তাকেহে এতিয়া কি কৰিবি এতিয়া তোৰ এইম?
এতিয়া মই শুম।
সোবি ন'।
আৰু এতিয়া মোৰ মন ভৰাই শুম।
মোক এতিয়া মোক এতিয়া শুৱাৰ পৰা কোনো ৰখাব নোৱাৰে।
উম শুই ল শুই ল বেটা তই শুই ল লাইফতো শুই থাকিবি দেই।
এ, এ একো নাই শুলে ভাল হে।
তাকেহে।
সংসাৰৰ নাই শুলে তোৰ চা এতিয়া সংসাৰৰ যোনবিলাক দুখ বেদনা আছে সেইবিলাকৰ পৰা দূৰত থাকেই বৰ আমি।
এঁ একেবাৰে শুব লাগে শুলে।
কি কথা কৈছ তই এইবিলাক।
একেবাৰে শুলে মানে কি চিন্তাই নাই একো তই দুখো নাপা'ৱ।
এ নাই এইবিলাক চব মানে হেৰি আৰু। মই মানে বুজিয়ে নাপাওঁ মানে মই বহুত সময় শুয়ে থাকো আজিকালি।
এ এ এতিয়া চাগে তই এ কথা-চতা পাতি চাগে এতিয়া আকৌ শুই থাকিবি।
এই নাই মই এতিয়া কাম কৰিম তাৰপিছত তোৰ- জি দি কিবা এটা মিউজিক চিউজিক এটা বনাম। চেষ্টা কৰি কিবা এটা।
অ, তইতো হেৰি বজাৱ ন, এইটো কি আছিলে?
হেৰি নহয়। আজি, আজিকালি মই গগনা বজাওঁ।
অ', আই, তই গগনা বজাও নেকি আজিকালি? ঢোলটো শিকি থ।
উম' হেৰি, কি জান? কথাটো, মেইন কথাটো।
হাঁ?
মেইন কথাটো কি জান?
কি?
মেইন কথা একোৱেই নাই।
মেইন কথা একোৱেই নাই, তয় মই জানোঁ, তয় যে ফকতীয়া বুলি মই জানো।
এই এইবিলাক চিৰিয়াছ হৈ পেলাই লাভ নাইটো।
তোৰ লগত কথা পাতিলে, মোৰ হাঁহি হাঁহি পেটটো বিষাব বুলি মই জানিছিলোঁ।
এ চিৰিয়েছ হৈ পিনাই লাভ নাই জীৱনত।
এ চা লাভ নাই তয় চিৰিয়েছ তই এটাই লাইফ চা- তই চিৰিয়েছ হৈ পেলাই, মন বেয়া কৰাতকে চিল মাৰ।
গাড়ি আনোটো শুই থাকো না মই।
এই কা শুই থাক, শুই থাক। আমাৰ আকৌ নোৱাৰি নহয়, পথাৰ কামত লাগি আছোঁ যে।
এই, পথাৰৰ কাম প্ৰব্লেম নাইতো। এই তোমাৰ যে, এই যে উম'। আমাৰ যে, তিনটা ল'ৰাৰ মাক যে।
কোন তিনিটা ল'ৰা মাক?
চিনি নোপোৱা, ৰঙা মাটি।
নাপাওঁ।
এ, সিহঁতৰ তোমাৰ দুটা এটাই কাম কৰিব যায়, দুটাই ঘৰত শুই থাকে।
অঁ' অঁ' অঁ' হেৰি ইহঁত।
অঁ'
এই-
এটাই পুৰা কাম কৰি থাকে গৈ ইপিনে।
অঁ' ধেইৎ চাল্লা।
সিহঁতৰ পৰা শিক, কিবা এটা, বুইছ?
তাকেহে আমি আকৌ নোৱাৰিম নহয়, আমি ছোৱালী মানুহ যে।
এ, ছোৱালী-লৰা আগত কি পাৰ্থক্য আছে? চব সমান।
ঠি আৰু ভাত বনাব লাগে। আমুকে, মানে, ভাত দিব লাগিব এতিয়া। গৈ পেলাই পথাৰ যা।
এ, নাই বে। ছোৱালীয়ে যে ভাত বনাব লাগিব, ল'ৰাওটো বনাব পাৰে কি হেৰি দাও-
মানুহে নাই যে বনাবলে। আমাৰ ঘৰত মতা মানুহনো কেইটা? এটাহে।
কাম কৰা ল'ৰা এটা হেৰি কৰি ল।
কাম কৰা ল'ৰাটো সেইটো পথাৰত গ'ল। পইচা পইচা কৌন দেগা?
আৰে পইচাটো লাগিবই ন'। কি ইমান গাল টকা ইনকাম কৰ তহঁতে পথাৰৰ পৰা।
ই আওঁ, আমাৰ চা, আমাৰ বাহিৰৰ পৰা দেখিবলৈ ঢেৰ পইচা যেন লাগে। কিন্তু ভিতৰি আমি গম পাওঁ বুজিছোঁ আমাৰ চিটুৱেচনটো কেনে কোৱা।
অ', চবৰে ঘৰত এনেক চবৰে ঘৰত এনেকুৱাই হয়।
সেইটোৱেই সেইটোতো অকল আমিয়েই জানিম ন'।
বাহিৰৰ পা যে ব পাৰফেক্ট লাগে ন' একদম দূৰৰ পাহাৰ দেখিবলৈ ধুনীয়া। কিন্তু ওচৰত গ'লেহে গম পায়।
উম।
এতিয়া ধৰ ডাঙৰ কিবা অফিচাৰ এটা ঘৰত যদি চাওঁ ন বাহিৰৰ পৰা যে একদম পাৰফেক্ট লাগিব। এই ইহঁতৰ লাইফ মজা। কিন্তু সিহঁতৰ ভিতৰত কি চলি আছে কোনে জানে।
সিহঁতেহে জানিব সেয়া সিহঁতৰ মাজত কি চলি আছে।
মে বি অফিচাৰতো কিবা বেমাৰো হ'ব পাৰে ডাঙৰ।
অ', কি কৈ ফুৰিব নেকি এইবোৰ বেমাৰ আছে দেই এইবোৰ বেমাৰ আছে।
সেইটোৱে কথা ন।
সেইটোৱেটো। তাকে বিজনেছ এটা কৰিম বুলি ভাবিছো ঐ।
কি বিজনেছ কৰিবি?
এই তই বিউটি পাৰ্লাৰ এখনকে খোলো আৰু পইচা চইচা কেইটামান আহিব হাতত।
বিউটি পাৰ্লাৰ বিউটি পাৰ্লাৰ আছেই দেখোন তেজপুৰত এগাল আছে।
এ আমাৰ এইখিতে নাই নহয়।
এই পিংকি খুৰি আছে নহয় সেইখিনিতে।
পিংকি খুুৰী ইমান মানে তোৰ যেতিয় পৰা প্ৰেচিডেণ্ট হ'ল তেতিয়াৰ ইমান হেৰি নহোৱা হ'ল নহয় তোৰ।
অ', পিং পিংকি খুৰীয়ে চাগে পইচা বেছিকৈ লয় বুজিছ। প্ৰেচিডেণ্টে কৰি দিব মেকআপ পইচা বেছি লাগিব।
ডেকাগাঁওৰ প্ৰেচিডেণ্ট। গোটেই বাৰখন সেই গাঁৱৰ হয় ন প্ৰেচিডেণ্ট?
এ নাই ইমান ভালকৈ গম নাপাওঁ ঐ।
মইও গম নাপাওঁ ঐ ইমান ভালকে সেইবিলাক মানে ইমান সুধি খাধি নাথাকো আৰু।
এই সুধি পিনে পাম কি কচোন।
সেইটোৱেটো সুধি পাম কি আৰু জানি কৰিম কি।
সেইটোৱে না এই কাজ খাব যাবি নাযায় তই।
কাজ খাবলৈ কিনো যাবি ক বেয়াই লাগে মাক জনীক দেখিলে।
হ'ব দে তই নাচাবি মাকক ভাতটো খাই গুচি আহিবি।
তাকেহে তই খাব নাযাৱ?
এ তাকে মোৰ যে অনেষ্টলি বেয়া লাগিছিল মানে একে লগৰ আছিলো ন।
অ', তহঁতৰ লগতো মাত বোল আছিলে চাগে।
মাত বোল মানে কি আমি একেলগে খেলিছিলোঁ বে। একেলগে খেলিছিলো।
তথাপিও তই ষ্ট'ৰী এটাওতো নলগালি। ষ্টৰি এটাও টো ন'লগালি তই।
মই ষ্টুৰি এটা লগাই কি কৰিম ক চোন?
তই মানে তই নিজৰ মনৰ শান্তিৰ কাৰণে দিব পাৰিলি হয় যাতে আত্মাটো ভালে থাকক।
আত্মাই কি ষ্টেটাছ চাবনে খুধিবি নে চাওঁ শুনিবি
অ আত্মা এতিয়া ঘূৰি ফুৰিছে জান যেতিয়ালেকে কাজ নাযায় তেতিয়ালৈকে থাকিবেই।
বুদ্ধ ধৰ্মৰ অনুসৰি আত্মাৰ কোনো হেৰি নাই অস্তিত্ব নাই অস্তিত্ব নাই।
কিয় অস্তিত্ব নাই আছে অস্তিত্ব। সেইদিনাখন বোলে মানুহ এটা বোলে শুন না সেইদিনাখন বোলে মানুহ এটা বোলে আমাৰ গাঁৱত আমাৰ গাঁৱৰে মানুহ তাৰপিছত মানে ৰাস্ত ৰাস্তাত বোলে উম নামিলে দেই মানুহটোৱে থৈ গ'ল মানে ঘৰলে আহিব আৰু ৰাতি তাৰপিছত বোলে মানুহটোৱে বোলে ৰাস্তা পাহৰি গৈ পেলাই বোলে ভালুকপুং পালেগৈ বোলে খোজকাঢ়ি খোজকাঢ়ি।
অ, গম পাইছো তই কাৰ কথা কৈছ সি ভাং খাই চাগে কি তাৰ নিছা ধৰিলে মোৰ সন্দেহ হৈছে এনেকুৱা।
জানো আৰু মোৰ সেইটো কথা শুনিয়ে ডাইৰেক্ট একদম মানে মাথা ঘূৰাই গ'ল।
তোক মই এটা কথা কওঁ শুন মতা মানুহ এটাই টা লক্ষণ আছে তাৰ যিমানে নিছা নালাগক সি কেতিয়াও সৈ নাকাঢ়ে মোৰ বহুত নিছা ছা লাগিছে বুলি।
অ।
এই মেল ইগ' বুলি কয় যে।
মেল ইগ' অৰা অৰা।
উম। তই চাবিচোন কিছুমান মানুহ হেৰাই কৰি যাই গৈ পিনে ভাং-চাং খাই পিনে সিহঁতে কয় আমাৰ গাত কা ভূত লাগিলে তেনেকে কৈ দিয়ে। সেইসোপা এনেই ফকতিয়ামি একোৱে ভূত-চুত নালাগে।
আকৌ বোলে কিবা বোলে টিং-চিং বাজি আছিলে আমাৰ ফালে কৈছে।
এই টিঙ এখন বাৰু বতাহত বাজিলেই সেই বুলি কি হ'ল কচোন?
ধেম ধেম ধেম কোনোবাই মাৰি আছিলে আকৌ কুকুৰেও ভুকি আছিলে বোলে।
এই কুকুৰেটো সদায় ভুকে কি ডাঙৰ কথা।
নাজানো আৰু অই এইবিলাক মানে মোৰ ভয় হে লাগে শুনি শুনি।
এই মানুহক বছ এটা হেৰি লাগে অ লেচু এটা লাগে। মানে এটা লেচু লাগে এটা বাহানা লাগে যে কিবা এটা মানে সৰু এটা কিবা দেখিলে নহয় লাইটৰ পোহৰ এটা দেখিলে নহয় সি কৈ দিব একদম দাথি দেখিলো মস্ত ডাঙৰ ভুত এটা দেখিলো।
মস্ত ডাঙৰ ভুত এটা দেখিলো বোলে। ধেৎতেৰিকা তহঁতৰ কথাাবিলাক কেনেকে কৱ নহয়।
অ সেইটোৱে এতিয়া বুদ্ধ বুদ্ধদেৱে কৈছিলে ভূতৰ মানে আত্মাবোৰো একো বস্তু নাথাকে।
নাথাকে গম পাইছো এতিয়া মানুহটো মৰি যোৱা পিছত দেই আত্মাটো যাই ক'লৈ মোৰ সেই
আৰে বুদ্ধদেৱে কৈছিলে চা এ এটা তোৰ চাকি যে জ্বলি থাকে এগজ চাকি জ্বলি থাকিলে যোনটো দিয়া থাকে জ্বলি থাকে সেইটো নুমাই নাযায় জানো? ত' মানুহৰ আত্মাটো সেনেকুৱাই নুমাই যায় হৈ গ'ল খেলা-খতম আৰু একো নাই তা তা বাই বাই।
আ-আ-আকৌ পুনৰ জনম নলয়।
পুনৰ জনম বুলি কন-কনচেপ্টেই নাই বুদ্ধ ধৰ্মত।
মানে পুনৰ জনম বুলি মানে তোৰ এতিয়া আত্মাটো আমাৰ শৰীৰতটো মৰি গ'ল কিন্তু আ আত্মাটোতো জীয়াই থাকে চাগে।
তোক কোনে ক'লে আত্মাটো জীয়াই থাকে বুলি।
শুনিছোঁ মই।
কতো আগে দেখা নাই ন'।
নাই দেখা, সেইকাৰণে তোক সুধিছো। আত্মা বুলি একো নোথাকে, মৰ পিছত মানে একোৱেই নাই আৰু।
নাই তোৰ এতিয়াই যি আছে কৰিলো আৰামছে চিলপিল।
আকৌ যে কয় বহুত কেইটা জনম লোৱাৰ পিছত মানুহৰ জনম পায়।
এই সেয়া বেলেগ বেলেগ ধৰ্মৰ বেলেগ বেলেগ কিন্তু একদম প্ৰেক্টিকেল ধৰ্ম হ'ল বৌদ্ধ ধৰ্ম।
একদম পুৰা সঁচা মানে হেৰি ভাল লাগে মোক।
আত্ছা মানে আত্মা নামৰ একো বস্তু নাই। এ মই এনেই ভয় খাই থাকো তেনে ভূতলে।
তই আজিলৈকে দেখিছ আচলিকে তই এবাৰ হ'লে সঁচাকৈ আজিলৈকে এবাৰ হ'লে সঁচাকৈ দেখিছ।
নাই দেখা।
অহ, তেনেহ'লে। সেইটোৱে কথা।
সেইটোৱে, তই দেখিছ?
নাই দেখা, দেখা হয় হেঁতেন মই তোক আজি কৈ থাকিলো হয় ভূত থাকে সঁচাকৈ থাকে। ন'
আকৌ দেখোন কিছুমানে ত' মানে দেখিছো বুলি কয় সেইদিনাখন শুন হা!
ঐ হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'। হেল্ল' হেল্ল' হেল্ল' মই তোক কল কৰি আছো পিছতকে হা অ'কে।